অঁ ক
অঁ কি কৰি আছিলে?
এ শুই আছিলো অলপ।
আহ আহ কিয় কি হলগা ভেনি
নাই নাই গৰম এনে শুই আছিলো আজি শাক বাচি আছিলে শাক শাক চবজি তেনেকেই হ'ব আজি বহুত শাক আনিছে আৰু ভাত কেৰেলা অ ধি ভাতকেৰেলা নহয় তিতা কেৰেলাও পাতিছে আজি দেওবাৰে তিতা কেৰালা পোৱা যায় দেওবাৰত
আজি মাংস নাই
আজি মানে মাংস মইয়ে আনিলো। কিন্তু মানে এ বহুত দিনৰ পৰা প্লেন আছিলে কিবা এই ক্ৰিস্পি চিকেনটো বনাম বুলি তাৰপিছত এতিয়া মেৰিনেট কৰি থৈ আহিছোঁ তাৰপিছত চাওঁ বনামগৈ অলপ পিছত অকণ লাহে ধীৰে বনাম সেয়া ভাতৰ লগত নহয় আৰু স্নেক্স টাইপ আৰু
কি ভাতৰ হেৰি নে অ কেফচি নিচিনা ডাঙৰ নে নে সৰু সৰু পিছাৰ
এনেইতো এক মানে কেফ চি নিচিনা তেনেকুৱা চাইজৰ হ'লে সেই ইংছ ইংছ বিলাক আনিব লাগে। ধৰ লেগ পিছ উংছ। বা আপ স্কিন থাকা মই মানে কেইদিনমান আগত কেইদিনমান আগত নহয় হেৰি ফ্ৰাইডে' ফ্ৰাইডে মই ব্লিংকিটপা অৰ্ডাৰ দিলোঁ তেনেকুৱা মানে স্কিন থকা উইংছ দিলোঁ এইট পিচ আহে ফাইভ হাণ্ড্ৰেড গ্ৰাম তাৰপিছত দিলো তাৰপিছত মই নেক্সট ডে' মই মানে ৱাছ। কৰিবৰ কাৰণে খুলিলো। মেৰিনেট কৰি থও বোলো তাৰ পিছত মাহতো আহি কোৱালৈকে এতিয়া খাব পাৰিব আৰু ইভিনিং আৰু তাৰপিছত কৰিলো মই হেৰি পালো পোক এটা মৰি থকা পালো
অ
অঁ মানে পোকটো মানে এনেকুৱা পোক এই এই যে ৰাতি যে লাইট জ্বলাই ঘূৰি ফুৰে যে পোক এটা অ সেই তেনেকুৱা নিচিনা হ'ব অকমান ডাঙৰ আৰু লাইক হয়তো হয় তটো হানি বিও হ'ব পাৰে মে বি অলপ দাম মানে তেনেকুৱা ষ্ট্ৰাকাৰ এ চাইজৰ আৰু হা তাৰ পাছত মৰি থকা পালো ধোতে মানে চিকেনত একো লাগি থকা নাই কিন্তু পানীত ওলাইছে আৰু এই চিক কেনে হেৰি তাৰপিছত আৰু মই লগা লগ বিলংকিত কমপ্লেইন দিলোঁ ফটো চটো পঠালোঁ ভিডিঅ' পঠালোঁ তাৰপিছত ফোন আহিলে কাষ্টমাৰ কেয়াৰৰ পৰা তাৰপিছত মই কৈছোঁ কি কৰোঁ পেলাই দিওঁ নে কি কৈছে ডিছপ'জ কৰি দিব কৈছে আৰু মানে যিটো পইচা হয় সেইটো ৰিফাণ্ড কৰি দিছে
উম ৰিফাণ্ড কৰিছে না আহিবহে
থ্ৰী ফাইভ ডেছ লাগিব কিন্তু প্ৰচেছ কৰি দিছে এতিয়া উ কালিত আজিতো চানডে হৈ গ'ল ন, চাম মা মান্দেত টিউচডে মানে সোমাই যাব লাগে।
ইয়াত কিন্তু লগে লগে ইয়াত কিন্তু সেই লগে লগে সোমাই যায় বেছি
মে বি মে বি লগে লগে সোমাইও গৈছো চাগে মই মানে চোৱা নাই ষ্টেটাচ টো এতিও মই ভাবিছো চাম আৰু সোমবাৰ, মংগলবাৰ মানে মই চাম আৰু তেতিয়া এটলিষ্ট কবলৈও হ'ব হ'ব যদি নোসোমাই যে মই ৰখিলোঁ ইমান টাইম ত' চাই ল ত' সেইটো হ'ল তেতিয়া মানে নৰ্মেল এই বাহিৰৰ পৰা যে আমি চিকেন কাটি আনো তেনেকুৱা হলেতো তাহতে কেনেকে কি কাটে পিচ বিলাক ভালকে নাহে নহয় যেনেকুৱা বনাম বুলি ভাবিছো ছিলো ত' সেই তেনেকেই অলপ অলপ ভাল চাই পিচ অলপ বাছি ললো বেছি লেগ পিচটো টা পালো উইংছ চইংছ তেনেকে নাই মানে- হা এটা উইং চেনে আহে। যেতিয়া আমি নৰ্মেলি কাটি আনো তেতিয়া এতিয়াতো আহে দুটা এটা উইংছ কিন্তু আজি উইংছো নাই মানে?
অহ
জোতা আছে আৰু বাকী সেই কোমল পাৰ্ট খিনি আছে ব্ৰেষ্ট প'চন খিনি।
উম এ যিহেতু। এল চি এ তো ভাল কে গালি পাৰিব যে পইচা ঘূৰাই দিলে। হ'ব নেকি মই এতিয়া খাব বিচাৰো। চ সময়ত কি মই পইচা খাম নেকি পইচা দিব নেকি মইা চুবাম নেকি। এনেকে বুলি বেলেগকে কয় পিছে মানে। এতিয়াটানকে কয় টানকে- কয় ন অকণ গাত লগ কে কয়। লগে লগে পইচাও পায় আৰু ফ্ৰেছ আনিও দি থৈ যায় তাহাঁতৰ সেইটো ব্ৰেণ্ডৰ কথা ন মানে ব্ৰেণ্ডটো নামটো ডুবিব নিদিয়ে আৰু সেইটো কাৰেক্ট হয় ন তহঁতে ব্ৰেণ্ড মেইনটেইন কৰিছ তেতিয়াহ'লে সেই ডেলিভাৰী পাটনাৰ বিলাকে ‌মেনটেন ৰাখিব লাগে। যাকে তাকে পৰা ডেলিভাৰী পাটনাৰ দিব আৰু যিকোনো কাম কৰিলেটো‌ ব্ৰেনদেই নস্ত হ'ব ন আল্টিমেটলি। অ ত। সেয়াই আৰু সেনেকুৱা। কোৱাটো নিচিনা সেইটো কাৰেক্টটো হয়। সেই চছেম বস্তু কে এফ চিৰ লগতো হৈছে। কে এফ চি যেতিয়া কেতিয়াবা অৰ্ডাৰ। কৰিলে বহুত টান বা একদম বেছি ড্ৰাই কৰি দিয়ে ন সিহঁতে ভাঁজি ভাঁজি। পুৰণাকে ভাঁজি থাকে খুব সম্ভৱ ড্ৰাই কৰি দিয়ে। টো এনেকে বেয়া আহিলে তেতিয়া তাহাতি কয় যে আমি পইচাটো ৰিটাৰ্ণ কৰি দি আছো এনেকে বুলি কয়। তেতিয়া এল চি এ এইষাৰ কথা কয়। যে কি পইচা ৰিটাৰ্ণ কৰি দিলে যেনিবাক কি মই পইচা খাবলৈ আপোনাক অৰ্ডাৰ কৰিছিলো নেকি
আহঁ।
ক'ত হ তাতে সেই ব্ৰেণ্টো মেইনটেইন কৰা ভূ কৰেক্ট। উই ইজ কৰেক্ট হয় এনেকুৱা নহয় যে নহয় কাৰণ তাহতেও সেইটো থেকা নাপালে পিছলৈকো সেই একেই হয় থাকিব ন আজি। আমি কপ্লেই কৰিছো কিছুমানে কপ্লেই নকৰাকে যেনেকে তেনেকেই খাই দিয়ে। গতিকে সিহঁতে সেইটো জনাাতো দৰকাৰ হয়। ব্ৰেণ্ডৰ কোন ভাল হয় নহয়।
মানে সেইটোয়ে মানে কাল এনে অ কেতিয়া। বা ইন ফিউচাৰ তেনেকে কিবা লতি ঘতি হলে মইও কৰো কিন্তু কালি কিবা অলপ বেলেগ কামতে ব্স্ত আছো আৰু মানে। খুব এটা মানে মন মনো যোৱা নাছিল। ছিলে মানে অ তাৰপিছত মই মানে ভাবিলো এই জল্দি জল্দি পইচাটো পাই গ'লেই হ'ল আৰু কিনো আৰু কৈ থাকিম এনেই মানে বেলেগ দিনা হোৱা হলে মানে মইয়ও গ'লো হয় যে মোক দি দিয়ক এতিয়া নতুন আলু সি ৰখি আছে কি বনাম ত তেনেকে এয়া আৰু ধৰ কালি মানে লাগি থাকিব মন নগল গ'লা কালি পইচাটো ঘূৰাই দিছে সেইটোয়ে বহুত
উম ন কোৱাৰ মত মতলৱতো এইটো যে তাহতে জনাতো দৰকাৰ ন তাহাঁতৰ ভৰসাত আমি ভাবিম যে তাহাঁতে আমাক ভাল বস্তু টো দিছে কিন্তু আজি পোকতো দেখিলো বুলিহে যদি নেদেখা খোৱা হলে এতিয়া আমি য সেইখিনিকে খালো হয় ন দুদ তাহাঁতে জনাটো দৰকাৰ তাৰ কোনজন যেণ্ডাৰে মানে ভালকে কাম কৰে
উম মানে এ মই এনে হেৰি তো আছিলে কিন্তু মে মই তাৰ চিকেন খিনি ভালকে অকন মান চালো হা লাই পিতিকি চিকেন খিনি কিন্তু একো প্ৰবেলেম পোৱা নাই কিন্তু সেই মই আগত এবাৰ দেখিছিলো এনেকে অনলাইন অনা হৈছিলে এতিয়া মানে চিকেন খিনি কিবা ধিলা ধিলা আহ হালধীয়া তেনেকুৱা হৈ থাকে এটলিষ্ট তেনেকুৱা হোৱা নাছিল মানে অ বগ বগা হৈ থাকে কালি তেনেকুৱা হোৱা নাছিলে মানে দেখ শিকিবলৈ অকণ ফ্ৰেছেই লাগিছে যদিও ফ্ৰেছ নহয়, ফ্ৰজেন হয় আ তথাপিতো সেই টো পোৱাৰ কাৰণে সেয়াই মানে সেই তো এটা ফেক্টৰ হয় যাৰ কাৰণে মই ইমানো টানকে নকওঁ কলো তাহতকে আৰু বেছিকেলি ইমান লাগিব মন নগ'ল আৰু খালি
কথাটো হ'ল জীয়া পোক পৰি থকাটো বেলেগ কথা, আৰু পোকতটো পৰি তাতে ফ্ৰজন হৈ থকাটো এটা বেলেগ কথা ন সেইটো এটা অ গতিকে দুইটা বস্তু বেলেগ উম সেইটোৱে। অ ন আৰু পোক বিলাক পোক পৰিচ যদি নিশ্চয় হে সময়ৰ হব, ৰাতি সময়ৰ কৰি মেলি। থোৱা বস্তু ফ্ৰজন কৰি ৰাখিছে, গতিকে সে আৰু ফ্ৰেছতো তো দেফিনেটলি তাহাঁতৰ পৰা আমি কেতিয়াবা ফ্ৰেছ এক্সপেক্ট কৰিবও নোৱাৰোঁ
অ ফ্ৰেছ এক্সপেক্টো কৰা নাই বাৰু অ তাত।
তথাপিও ভেণ্ডৰ বিলাকৰ কথা তাহতি জনাত টো দৰকাৰ। যাতে তাহাঁতে সেই ভেণ্ডৰৰ পৰা নেক্সট টাইম? এটলিষ্ট তাহাঁতৰ ভেণ্ডৰ- যদি কাম কৰিব বিচাৰিছে ভাল কে কৰক যদি নকৰে তেটিয়াহলে তেওঁলোকক লিষ্টত নাৰাখিলে হল।
খোৱা নাযায় এই এইটো বনাম বুলিহে আৰু পিচ বিলাকৰ কথা সেইটো ভাবি পেলাই আনা। এনে মোৰ ইচ্ছাও নাছিলে।
উম।
তাকে ভাবিলো প্ৰথমে ভাবিলো কম এটাকে লৈ আনো প্ৰথমে চাই লওঁ কেনেকুৱা হয়, যদি পিছতকে ভাল তেতিয়া ভাল কিবা এটা আনিম আৰু। কিন্তু সেইটোৱে আৰু। বাৰু যি নহওক এতিয়া চলভ হল। প্ৰব্লেম টো মেৰিনেচন কৰি পেলাই থৈ দিছো।
উম কি দিবি? আটা দিবি? ময়দা দিবি? কি দিবি? তাৰমানে।
ময়দায়ে দিম
অ ময়দা দিলে কৃস্পি হয় ভাল হয় কনষ্টাৰ্টছিলে আৰু ভাল হয় কিন্তু সেইটোে বহুত ৱেট। লৈ লয়
নাই সেইটো নিদো একচুৱেলি তেলতটো শুহি দিয়ে। বহুত মানে।
নহ কনষ্টাৰ নকৰে কনষ্টায়ে ভালে থাকে। ময়দাও ভালে থাকে তেল নুশুহে আটা কেতিয়াও ভুলতো নিদিবি আটাই একদম গোটেই। তলিত লাগি যাব। তেলো শুহি ল'ব আৰু খাবলৈও বেয়া লাগে। উম নাই বস্তুতো টো কি হয় ন আটা ভাল বস্তু। হয় কম্পেয়াৰ্ড টো ময়ডা আতা ভাল বস্তে হয় কিন্তু কথা টো হ'ল যে চব বস্তু আটাৰে ভাল নহয় তাৰে আটাই বহুত তেল অবছাৰ্ভদ কৰে ফাইভ ৰাওছ ন। তেল এবজৰ্ভ কৰি দিয়ে গতিকে আটা সেই ময়দা চয়দা বিলাকৰ যেনেকে পুৰি খাই ভাল লাগে কিহৰ কাৰণে সেই আতাতে হেৰিটো এবজৰ্ভ নকৰে তেলটো এব জব নকৰে। আটাই তেলটো অবজৰ্ভ কৰি দিয়ে গোটেই - এখন ৰঙচুৱা হৈ যায় ফাইবাৰ বিলাকৰ কাৰণে তম সেয়া তাতটো ভাল আৰু মানুহে প্ৰিফাৰ কৰে আটা এতিয়া তো মানুহে কৈ আছে আটাইতকে বেছি আগৰ মিলেটছ বিলাকে ভাল আছিল যিবিলাক মানে ইণ্ডিয়ান গ্ৰ' হয় ন মিলেট যিবিলাক খায় কি বাজৰা চিয়া কিন্তু কথাটো হ'ল যে আও বহুত পুৰণিতো এনেকুৱাতো নহয় যে একেবাৰে নিউ হয় আটা এতিয়া ইয়াত যদি ঘেঁহু যদি ইয়াতে হৈছে তেতিয়াহলে ইয়াৰ এলভামেনটত ফিটো হৈছে মানে আৰু মিলেটছ এ সেই ৰাজস্থান বা এনেকুৱা মানুহ বিলাকে সাধাৰণতে খাই আমাৰ এইফালৰ মানুহে তেনেকে নাখাই নহয় বাজৰানো আমি ক'ত আমাৰ তাত বাজৰাই নহয় বাজৰা হোৱা মাটিয়ে নহয় আমাৰ
উম
কে আমাৰ পৰিৱেশত আমি সেয়া এক্সপেক্ট কৰাতো ভাল নহয় আমি চাউলেই খোৱা মানুহ ধানেই খ অকনমান তাৰে মাজত আৰু তাৰ পাছত অলপ আহি যায় কিন্তু বাজৰা হৱলে আমাৰ তাত কচলিচতো হয় আৰু হেৰি হয় যায় আমাৰ এনবাৰ মেনকাৰ লগত চুট নকৰে আচলতে বাজৰা
সেইটোৱে এই উ এনে ভাল বুলি কয় বহুতে আগতে তেনেকেই খায় ৰা এই চাগে কিন্তু আমাৰ আমাৰ তাত দি চলে আমি সেয়া খালেই আমাৰ বডিয়ে ভাল পাব এতিয়া আজি আমি হঠাৎতে ৰা সি চাগি খাই দিলে আমাৰ হয়তো দিগদাৰ হব
উম নাই মই ৰাগী আনিছিলো ৰাগী আনিছিলো ৰাগি বনাবলৈও চেষ্টা কৰিছিলোঁ মই পাউদাৰ চাউদাৰ ঘৰতে কৰি মেলি ৰাগীটো বহুত কঠুৱা নিচিনা মই পালো অ তাৰ পাছত পাউদাৰ চাউদাৰ কৰি সেইটোৱে বনাবলৈও চেষ্টা কৰিলো এয়া মানে যেনেকে উমা বনাই ন তেনেকে বনাবলৈ চাইছিলো অ ইহঁতেতো ইয়াতে মুদ দেই খাই মুদ দেই ইয়াৰে মানে ষ্টেপল ফুড হয় আমি আ এনেই ভাবো যে দোচা বা এইবিলাক ষ্টেপল ফুড হয় নেকি নহয় মুদ দেই হয় ইয়াৰে ষ্টেপল ফুড- যিটো ৰাগীৰ বলটো বনাই যে। এতিয়া মানে সেই ষ্টাৰটিঙত হ'ল আজি চাৰি বছৰ মান বনাবলৈ চাইছিলোঁ একো সোৱাদ নাথাকে আমি তাৰমানে সেইটো খাই কোনো পধ্যয় ভাল নাপাওঁ এতিয়া ইয়াতে জন্ম হোৱা ল'ৰা ছোৱালীয়ে সেইটো খাইডেফেনেত। কিজানিব বা এটা সময়ত ভাল পাব বা আমিও হয়তো এটা বয়সলৈকে ভাল পামগে সেইটো নাজানো সেইটো কব নোৱাৰি যেনেকে আমি এতিয়া তাহাঁতৰ মানে চাম্বাৰ একদম বহুত প্ৰিয় আমাৰ। চাম্বাৰ, চাবু এনেকুৱা নিচিনা, বস্তু বহুত প্ৰিয় কিন্তু আমাৰ অসম অসমৰ পৰা পুতুককে মানুহ ইয়ালৈ আহি গলে তেওঁলোকে খাব নোৱাৰিব যিটো স্বাভাৱিক কথা, নোৱাৰে খাব এ সেনেকুৱা নিচিনা এ কি কিন্তু সেই ৰাগী চাগি বিলাক মানে সোৱাদ নাথাকা বস্তু ৰাগি বাজৰা এইবিলাক সোৱাদ নথকা বস্তু এইবিলাক সোৱাদ আনিবলৈ হলে লগৰ বস্তুবিলাক এ ভাল হব লাগে অ আৰু ইহতে কৰে কি ৰাগী বলটো বনাই পেলাই ডাইৰেক্ট গিলি গিলি দিয়ে।
অ উম কোমল হৈ থাকে চাগে ন ঘি দি দিয়ে যে।
ঘিউ দিয়ে সেইটো। তু কাৰণে তু অ আমি এতিয়া নোৱাৰো ন আমাৰ। এটা সৰুকে এটা বল বনাই ঘি। ঘি দিলে সটো গিলি। বোলে আমাৰ কাৰণে কষ্ট আমি মুখত ইলুতি শিলুটি। কৰিবয়ই লাগিব কিন্তু সিহঁতে মানে ইলুটি শিলুটি কৰাটো নিবিচাৰে সেনেকে নাখায় বুলি কয় তাৰমানে। গতিকে ইহঁতৰ খাদ্য প্ৰণালীও বেলেগ পৰিৱেশো বেলেগ পাৰে আমাৰ সেইটো অভ্যাস নাই অভ্যস্ত ও নহয় আৰু আমি খাইও ভাল নাপাও তাৰমানে, কিন্তু ভাল বুলি কয়, বহুতে সেইটো ব্যৱহাৰ কৰে, ব্যৱহাৰ কৰাটো ভাল কথা এ যিটো পৰিৱেশত থকা যায় সেই। ব্যৱহাৰ হোৱাটো ভাল কথা বাৰু সেইটোৱে।